হেল্ল',
হেল্ল',
অহ ',
কোৱা?
মামাহঁতৰ ঘৰতে আছা নে এতিয়াও?
অহ', মামাহতঁৰ ঘৰতে আছো।
উম', হম মই অহাবাৰলে কি কৰিম বুলি ভাবিছোঁ জানা? অ'। অহা বছৰলৈ বোলো কি কৰিম বুলি ভাবিছোঁ জানা। বি এডৰ এণ্ট্ৰেঞ্চটো দি দিওঁ নেকি?
অ', দি দিয়া।
কি হয় চাই ল‌ওঁ।
উম।
প্ৰায় খিনি বস্তু নেটতে আছে চেমেই হয় জানানে, নেটৰ চিলেবাছটোৰ সৈতে ফাৰ্ষ্ট পেপাৰখনৰ লগত পুৰা মিল আছে।
উম।
সেইটো মানে এটা এবাৰত। পঢ়িলেই মানে হৈ যাব।
কোনো নেটৰ?
উম নেটৰ ফাৰ্ষ্ট পেপাৰখন মানে। চবতো জেনেৰেল ন'লেজে ন' ফাৰ্ষ্ট পেপাৰখন সেইখনি মানে বি এডৰ চিলেবাচ। দুটাই চে মেই হয়।
অ', হেৰিত এনেকুৱা আহে যে। অ', মই কালি চাইছো হা। ভিডিঅ' নহয় পেপাৰ চাইছোঁ। আগৰ তত এনেকুৱা আহিছে যে উম তুমি হেৰি কি আছিলে এটা হেৰি কৰিবৰ কাৰণে মানে পঢ়িবৰ কাৰণে শিক। শিক্ষণ প্ৰক্ৰিয়াৰ কাৰণে তুমি যদি কিবা পাহৰি যোৱা, সেইটো কেনেকে মানে আকৌ তোমাৰ হেৰিটো ঘূৰাই স্মৃতি শক্তি নে কিবা এটা ঘূৰাই আনিব পাৰি নে।মানে, ল'ৰা-ছোৱালী কেনেকে পঢ়ালে কেনেকুৱা হয়, সেই তেনেকুৱাবোৰ আহে মানে। কেনেকে? তুমি এটা মানে। হুম।
তুমি কোনটো মিডিয়াম চুজ কৰিছা হিন্দী নে ইংলিছ?
হিন্দী।
দুটা মিডিয়াম থাকে ন' হিন্দী আৰু ইংলিছ?
অ আমাৰ হিন্দী পেপাৰখনতো হিন্দীতে আহিব কিন্তু আছামী অ এ ফাৰ্ষ্ট পেপাৰ খন যে ফাৰ্ষ্ট এ ইংলিছ আৰু হিন্দী কনতে আহিব ইংলিছত ইমান বুজি নাপায় কিন্তু হিন্দীত পঢ়িলে বুজি পোৱা যায় অলপমান
তুমি ম এতিয়া দুটাতে আহি যাব উম মানে তুমি যদি হিন্দী চুজ নকৰা তেন্তে অকল ইংলিছত আহে তেতিয়া মানে ভাল হয় অ নহ'লে অ ইংলিছত আহিলে মানে কি তুমি জনাতো এৰি আহিব লাগিব বুজি নাপা
অ সেইটোয়ে কাৰণ বুজি চু নাপাব আমি চব শব্দ আমি বুজি নাপাওঁ ইংলিছত
উম,
সেই তেনেকুৱা মানে,
কিন্তু বি-এডৰ যে আকৌ চব হেৰিতে আহে, ইংলিছতে আহে।
উম, বি -এডো চব ইংলিছতহে হয় কাৰণ এইবাৰ যেতিয়া মই তেজপুৰ ইউনিভাৰ্চিটিৰ বি - এড, দিছিলো তেতিয়া সেই তেনেকাই মানে আহিছিলে আৰু ল'ৰা ছোৱালীবোৰক কেনেকে- কেনেকে কি ট্ৰিটমেণ্ট দিব লাগে, কেনেকে পঢ়াব লাগে সিহঁতৰ মনোযোগ কেনেকে বঢ়াব লাগে।, ব্যৱহাৰ কৰিব লাগে সিহঁতক, মই কালি, পেপাৰ খন চাওঁতে মানে তেনেকুৱাই আহিছিলে আৰু মানে ইজি পাইছিলো আৰু ফাষ্ট পেপাৰখন মেলি চাওঁতে, আৰু এনেকুৱা জেনেৰেল নলেজৰো আহে যেনে কি আছিলে ইগনৰ কেইটা মানে ইউনিভাৰ্চিটি আছে এনেকা টাইপৰ আৰু, কিমান চণৰ পৰা এনেকা হৈছিলে এই সেইবোৰে।
অহ,
কিছুমানৰ ফুল -ফৰ্ম সুধিছিলে, তেনেকা কুৱেশন আহিছিল মানে। এই হয় আৰু
অ', বোলো মেটচো আহিব নহয়?
উম,?
মেটছো আহিব নহয়? ফাৰ্ষ্ট পেপাৰখনত থাকে।
কি আহিব? অ', মেটচ টেনচন লাগি আছে। অ, ' মেটছৰ কুৱেছনে চোৱা নাই কেনেকুৱা আহিব। বি -এডট নাহে মেটচ ।
আহে বিয়েডতো আহে।
এইবাৰ দেখোন তেজপুৰ ইউনিভাৰ্চিটি নাহে।
তেজপুৰ ইউনিভাৰ্চি নাহে গুৱাহ, এতিয়াও হেৰিট আহে ডিব্ৰুগড় আহে।
তেজপুৰ ইউনিভাৰ্চিটি মই পোৱাই নাইচোন তেনেকুৱা এইবাৰ, আঃ
পোৱা সেইবিলাক এক্জাম পাছ কৰাটো ধেমালি কথা নহয়, কিমান সংসাৰৰ বস্তু চব পঢ়িব লাগে পৃথিৱীৰ চব।
সচাকেৰে এই মানুহে যে, এই কিতাপত যে বেছি একজামত যে পইণ্ট আনিলে বেছি যেতিয়া আমি এটা বেলেগ একজাম দিওঁ, তেতিয়াহে আচল নলেজটো গম পোৱা যায়।
অ', কাৰণ কিতাপত অকল খালি কিতাপৰ বস্তুখিনিতেই মানে সীমাবদ্ধ হৈ থাকে।
অ ', কিন্তু এইবোৰ একজামতটো বাহিৰা- -বাহিৰা কিতাপ চব পঢ়িব লাগিব কাৰেন্ট এফেয়াৰ্চ কম্পিতিতিভ একজাম দিলেহে গম পোৱা যায় আচল নলেজটো।এতিয়া হেৰিত বিএডট যদি বেছি নম্বৰ পাও, বেছি নম্বৰ পোৱা বোৰে মানে বেছি চি - জি-পি পোৱা বোৰেও যদি এটা একজামত কম্পেতেটিভ একজামত যদি, ফেইল কৰিব, ফেইল কৰিব পাৰে মানে তেনেকুৱা মানুহে মানে বহুত কম -কম নম্বৰ হেৰি কৰাবোৰো মানে কম -স্কৰ আনাবোৰো চি জি পি আনাবোৰো পাছ হৈ যাব পাৰে।
মানে কিছুমানৰ বাহিৰা নলেজটো বহুত থাকে।
আমাৰ যে দুইফালৰ পৰাই নাই।
এফালৰ পৰাও নিদিলে!
অ ৰে কিয় এনেকুৱা ভগৱানে আমাৰ লগত কৰিলে। সেই দুখৰ আমাৰ লগৰ এনেকুৱা কৰিলে মই গম পোৱা নাই তেওঁ মানে পি এইচ ডি নকৰো বুলি ভাবিছা নেকি?
যদি মানে চাই লওঁ বি এডটো ডিগ্ৰী হয় বি এড যদি এনেকুৱা ভাল চৰকাৰী দৰকাৰীত ছিট পাওঁ তেতিয়া চাগে বি এড কৰি পি এইচ ডি এনেকে ডিচষ্টেঞ্চত কৰিম কিন্তু মানে বি এড প্ৰাইভেটৰ পৰা নকৰোঁ এদিন ইমান টকা খৰচ কৰি।
তুমি বিএড প্ৰইভিটত কি মই শুনিছো মানে হা যদি আমি গগুৱাহাটী ইউনিভাৰ্চিটি দিবই লাগিব? যদি আমি প্ৰায সেইটো ল'ব আমাৰ হয় ন তেতিয়া আমি সেই পাৰন্টেট ৰমতে লব লাগিব অ যিমান নম্বৰ পাওঁ। মানে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ একয়াম হেৰিবোৰোতো প্ৰাইভেট বিএড সই চেণ্টাৰবোৰো গুৱাহাটী ইউনিভাৰ্চিটিৰ আডাৰতহে পৰে!
কি দিয়ে চেণ্টাৰবোৰ
প্ৰাইভেটতো ল'ব যাওঁ ন গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চটো দিবই লাগিব সেইটো মেৰিটৰ বেচিছতহে
অ দিবই লাগিব মানে যোনখিনি বেছি কাট অফ যায় সেয়া চৰকাৰীত পাই। তাৰপা মানে তেনেকে তললে প্ৰাই ভেটলৈ আহি থাকে অ মানে কিন্তু সেইটোৱেই পাৰচেন্টি কম হলেতো প্ৰইভেত লব লাগিব নহ! নলওঁ মানে? আৰু গুৱাহাটী ইউনিভাৰ্চিটি কৰিলে মানে হেৰি হ'ব বেয়া হ'ব কথাটো চৰকাৰীত পালেও মানে থকাটোতো বাহিৰতে থাকিব লাগিব। বি এড কলেজ গলে তো হোষ্টেল নিদিয়ে! যিমানেই বি এড কৰিছে তেনেকে বাহিৰত থকা
বড়োলেণ্ড ইউনিভাৰ্চিট,
ডিব্ৰুগড় ইউনিভাৰ্চিটি এখন আছে।
নে হওনতে যাওঁগে নেকি? এই পি এইচ ডি কৰা ফিচ যিকোনো মানুহ বহুত এই এতিয়া
হম
পি এইচ ডি কৰা মানুহ বহুত বোলো
আগৰ এইবিলাক নাছিলেই
উ লৱজ্যোতিৰ যে বায়ে দাবোল এম এ কৰিছে তাৰ পিছত আকৌ হেৰি কৰিছে
হিন্দীত নেকি
ডাবোল এম এ কৰিছিল আছামিচ আৰু হিষ্ট্ৰত তাৰ পিছত এতিয়া পি এইচ ডি কৰিব কিমান বছৰ তৰৰ পাছত
অ কিন্তু মানে হিন্দীত, হিন্দীত মানুহ বিলাকৰ সংখ্যা কম আক আমাৰ অসমত
অ সেইটো হয়। কিন্তু, বাহিৰৰ পৰা চেণ্ট্ৰেল বছ যে বাহিৰৰ পৰাহে আহে।
বহুত আহে।
হেল্ল' হেল্ল'